হেল্ল'।
অ হেল্ল'। অ প্ৰিয়ম কোৱা? এ আছো আছো ভালে আছো। তুমি?
মইও ভালে আছো দিয়া। বাকী কি কৰিলা ভাত চাত খালা?
আহ ভাত চাত খালো ৰবা। তুমি খালা?
অ' ময়ো খালো ৰ'বা। খালা পিছে
আজি আমাৰ এ সৰু মাছ ভজা আছিলে। তাৰপিছত সৰু আলু ভাজা দালি আছিল আৰু কঠাল গুটিৰ মানে সেই সাৰ আছিল।
আচ্ছা আচ্ছা আমাৰ তোমাৰ সেই দালি আছিল। ভাজি আছিল তৰকাৰী আছিল আৰু এই পনিৰ ভাজিছিল সেই আছে আৰু
আহ আহ
মানে মাজতে মই তোমাৰ মাছৰ অকমান এটা অফাৰ দি আছিল। কি বুলি কয় তোমাৰ এক কেজি পনিৰ এশ তেইশ টকা
অ'ভাই ইমান কমত ইমান কমত।
অ' আমুলৰ পনিৰ আছিল। মই তিন কেজি মান লৈ আহিছিলো। চ' এই এইবিলাকে খাই আছো আৰু কি ক'বা আৰু অ' আমোল পনীৰ ভাবা কোম্পানীটো ভাল উম মানে চোৱা পনীৰ ভেলিদেতী থাকে। তোমাৰ একমাহ থাকে ন যেতিয়া বনাবা বনাৰ পৰাই একমাহ মান থাকে। তোমাৰ ভেলিদিতি বেছি দিন নাথাকে ন এইবিলাক চ' আমি পোন্ধ যেতিয়া আমি আমাৰ তাতে যেতিয়া বস্তুটো আহিব মানে পোন্ধৰ দিন পিছত। আমি কি কৰো সেইটো আমি মাক ধন দিওঁ মাক ধন বুলি কয় আৰু মানে কম দামত আমিটো বিক্ৰী কৰি দিওঁ। পোন্ধৰ দিন হোৱাৰ লগে লগে মানে আজি আনিলো। আজি পৰা পোন্ধৰ দিন পিছত আমি এটো ফিফটি পাৰ্চেনট বিক্ৰী কৰিম। যদি ফিফটি প ফফ পাৰ্চেনত চেল নাযায় মানে যিটো পাইছা তুমি ফিফটি পাৰ্চেন্ত হয় যাব। আমি এইটি পাৰ্ছেন্ত কৰি দিও। আমি পনিৰটো এইটি পাৰ্চেনট কৰি দিছো। চাৰিশ নব্বৈ আছিল প্ৰায় হেইটো আমি এশ তেইশত পাইছো মানে।
অ' বহুত কমত আছিল। এইবাৰে কবাচোন তুমি এনে অফাৰ বিলাক আহিলে। মোক কবা মই মানে ল লাগে বস্তুবিলাক।
বাৰ আহিল কম দিয়া। হাত মানে কম নিশ্চয় কম আৰু তুমি এনেকুৱা বিভিন্ন ধৰণৰ বস্তু আছিল। বিভিন্ন ধৰণৰ বস্তু আছে ধৰি লোৱা। তোমাৰ এই কেইদিনমান আগতে ৰিচেন্টলি আৰু তোমাৰ এ চানস্ক্ৰিন হওঁ‌ক ফেচৱাছ হওঁ‌ক। হোৱক মষ্টোৰাইজাৰ, এইবিলাক যিমান আছে চব এইটি পাৰ্চেণ্ট ডিছকাউণ্ট দি আছে। লেকমিৰ ছানস্ক্ৰীম তাৰপিছত মষ্টোৰাইজৰ হিমালয়ৰ তাৰপিছত। এইবিলাক গোটই আছিল মানে চব এইটি পাৰ্চেণ্ট ডিছকাউণ্ট দিছে এইবিলাক। মানে বহুত কম কমত প্ৰাইজত দি আছে। দি আছিল আৰু এইবিলাক এ মানুহ কিমান মানুহ লৈ গ'ল। কিমান মানুহ লৈ গ'ল?
অ' আৰু এই কেইটা মানে আহিব। এনেকুৱা অফাৰ কেনেককা কি এনে কিমান মাহৰ মূৰত। আহে মানে
এইটো অফাৰটো একচুৱেলী কিয় হৈছে জানা। এইটি পাৰ্চেন্ত অফাৰটো মানে আমাৰ সৰ খোলা হ'ল। তোমাৰ আঠ মাহ হ'ল আৰু সাত মাহ আঠ মাহ হ'ল আৰু হা কি বুলি কয় কেতিয়াবা ধৰি এতিয়ালৈ ই সেইটো বছৰ চেল ইমান হোৱা নাই। এটা বা দুটা বিধ চেল হৈছে এনেকুৱা থাটো বহুত বস্তু থাকে যিটো বস্তু চেল নহয়। এখন চৰত তুমি জানাই তুমি কিমান লাখ টকাৰ মাল থাকে।
অ'
হা কিমান লাখ লাখ টকাৰ মাল থাকে চব বস্তুটো চেল নাযায় ন চব বস্তু বোৰ কম কম চেল যায়। তাৰে মানে কিছুমান বস্তু আছে বহুত কম চেইল যায়। এটা দুটা চেইল যায় বা নাযায়েই আৰু এনেকোৱা যিবিলাক বস্তু কি কৰে তাতে ৰাখি থৈ দিলে। এটা সময়ত এক্সপায়াৰ হৈ যাব বা এনে জাগাটো খাইছে অৰ্ডাৰে নাযায় যিহেতু- হা সেইকাৰণে সেইটো কি তোমাৰ এইটি পাৰচেণ্ট অফাৰ দি কেনে মানে চেল কৰাই দিয়ে আৰু- মানে এম আৰ বি পৰা এইটটি পাৰ্চেন্ট লৈ যাব -
অ-অ বহুত কমতে হৈ যায় -
মানে এনেকুৱা মানে বহুত বস্তু আছে এনেে যিটো বস্তু বহুত কমত মানে দি দিয়ে আৰু তাহাঁতে - তোমাৰ পিছে কি কেইদিন-কেইদিন ক কি কৰি আছে ইয়াৰ পিছে খবৰ পাতি নাছিল তোমাৰ -
অই এই এইকেইদিন মানে সেই আমাৰ অলপ মাহীৰ বেমাৰ হৈ আছিল - বেমাৰ থকাতোৰ মানে আম - এই এতিয়া মানে এইবিলাক চ চুগাৰো হৈছে তাৰপিছত প্ৰেচাৰো আছে - থাই ৰ'ডো দেখা দিছে চব মিনে বেমাৰ - দেখা দিছে একেলগে আমাৰ মানে ওচৰতে হস্পিটেলখন আছে ন হেল চিটি হস্পিটেলখন
অ' এল চিটি তোমাৰ খানাপাৰা কইন দৰা পাহাৰ ওচৰত
আহ দুখন আ মেট্ৰ' হস্পিটেলখনো আ হেল চিটি আছে - মানে তাতে দেখালো আৰু মানে - আমাৰ ঘৰৰ পৰা ওচৰতে ন সেইকাৰণে ইয়াতে দেখা - ভাল আৰু তাই সেইকাৰণে মানে এই দুইদিনমান - কথা-চথা পাতা নাই আৰু ম মাহ তাতে মানে এইবিলাক ট্ৰেষ্ট-চেষ্ট কৰিব লাগে ন পৰীক্ষা বিলাক কৰিব লাগে - মায়ও ভালকে নাজানে সেইকাৰণে মই মানে লাগি আছিলোঁ আৰু -
আচ্ছা তোমাৰ মাহী? মানে মাহিৰ হৈছে আছা - মানে এতিয়া-এতিয়া পিছে কেনেকুৱা ঠিক-ঠাক হৈছে নে নাই নাইহোৱা মানে -
অ মানে সেই এ নাই-নাই এতিয়া হস্পিটেলত নাই কালি লৈ গ'ল - কালি থৈছোঁ মানে আজৰাত থকা ন তাতে থৈ আহিলোঁ - তাৰে পিছত উম - থাকে তাতে-তাতে থৈ আহিলোঁ এতিয়া মানে ব সেয়া হৈছে আৰু মানে - এনে-এনে বেমাৰ হৈছিলে আৰু বেমাৰ হতে এনে গা চা বিষ থাকে সেইকাৰণে প্ৰেছাৰে - প্ৰেচাৰো আছে এনে আগতে মানে এইবিলাক নাছিল চুগাৰ-টুগাৰ থাইইড চাইইড বিলাক নাছিল - তাৰে পিছত এ মানে চেক কৰাতে এইবিলাক পালে আৰু এ মানে সেই বাচি খাব দিছে আৰু বস্তুবিলাক - চুগাৰটোৰ কাৰণে বা থাইৰইডটোৰ কাৰণে এইবিলাক চব বস্তু বাচি হ'ব দিছে আৰু -
আচ্ছা আচ্ছা মানে বহুত কিছুমান বস্তু ৰাখে ন এই চুগাৰত এস্কোৱলি- চুগাৰত মানে কি কি বস্তু বেছি খাব নালাগে নহয়নো - মিঠাটোতো মিঠাটোৰ ভিতৰত কি কি পৰে যেনেকুৱা -
যি যি বস্তু মিঠা থাকে সেইগিলা বস্তুটো তুমি কমপ্লিটলি এৰি দিব লাগে -
এৰি দিব লাগে - আৰু মানে ধৰি লোৱা এটা চুগাৰ হলে ধৰি লোৱা - চুগাৰ হলে হা মানুহ এটাৰ সি যদি মিঠা বস্তু কমপ্লিট লি এৰি দিয়ে তেতিয়া মানে - কি সি চুগাৰ ভাল পাব আৰু ঠিক হ'ব আৰু -
অ তেতিয়া মানে কমি যোৱা চান্স থাকে তাৰ মানে সেইটো খাই - সেইটোও এৰি দিলেটো কমি যাব সেনক - নহয় তুমি ধৰা সেই থাকে ইনচুলিনৰ কথাটো গম পোৱা ন-
উম -
ইনচুলিন ইনচুলিন লয় মানুহবিলাকে মানে বেজি মাৰে আৰু গাত - ইনচুলিন বোলা বস্তু এটা আছে সেইটো মানে বেজি হয় উ বডিৰ ভিতৰত লৈ যায় আৰু মানে - সেইটো মানে এই আমাৰ যিটো পেট থাকে পেটৰ যিটো নাভি আছে না - নাভিৰ ওচৰত মানে বেজি টো মাৰে আৰু‌ - সেইটো ল'লেও মানে ইনচুলিনটো ল'লেও কমি যায় আৰু মানে কিন্তু লৈ থাকিব লাগিলে খৰচ বহুত - আৰু মানে এডাল গছ আছে আৰু সেই গছডাল মানে আমাৰ ইয়াতেও আছে আমাৰ ঘৰতো আছে - সেই গছটোৰ মানে পাতটো খালেও মানে ভাল পায় আৰু মে পাতটো ৰস ওলাই খাব লাগে নেকি - সেই ৰস ওলাই খালে মানে ভাল পাই যায় আমাৰ মানে গাঁৱতো মানে মহা এটাৰ আছিল - এ চুগাৰ হৈ আছিল চুগাৰ হ‌ওতে মানে - এতিয়া আমি এই গছডাল দি খদাইছিলো মানে আমাৰ গুৱাহাটীৰ পৰা। দি খদাওঁতে এতিয়া তাতে খাই কিনে ভাল পাইছে আৰু মানে বহুত ভাল লাগিছে মে চুগাৰটো কণ্ট্ৰল। তই ঠিকেই কৈছ। খোজ কঢ়িব লাগিব বহুত খোজ কঢ়াটো মেইনটেইন কৰিব লাগিব। তাত খোৱা বোৱা পুৰা টাইম মতে কৰিব লাগিব তুমি। আমাৰা আঠ ন আঠ মান ব। তাৰ আগত মানে খাই উঠবই লাগিব তুমি। আৰু ভাত চাত বেছিকে খাব নোৱাৰা, ৰুটি খাব লাগিব, দালিয়া খাব লাগিব সেনেকুৱা মানে কিছুমান বস্তু। আলু খাব নোৱাৰা এনেকুৱা অলপ বস্তু। টো মানি চলিব লাগিব বহুত।
আচ্ছা আচ্ছা আৰু শুনা যদি চুগাৰ ধৰি লোৱা মানুহৰ চুগাৰ হ'ল হা। সি বিলাক কৰি কিনে চব ঠিক ঠাক গ'ল হা তাৰ পিছত সি যদি আৰু মিঠা বস্তু খুৱাই। দতে গ তাৰ আৰু ভয় চা চে কিছু -
চাঞ্চ থাকে। এতিয়া মানে কন্ট্ৰলত অহাৰ পিছত- খাই দিলে মানে বেছিকে হয়। খাই দিলে মানে আৰু হৈ যায় সেয়া আৰু মানে। বয়সৰ লগে লগে এইগিলাক আহিয়ে যায় আৰু বেমাৰ বিলাক আহিয়ে যায় আৰু। আৰু মানুহটো পুৰা খীণাই দিয়ে একদম চুগাৰুগাৰ হলে। একদম মানে বডিটো নোহোৱা হৈ যায় একম। একদম মানে শীল হৈ যায় একদম।
আচ্ছা আৰু এইয চুগাৰটো এনে কিমান মান বয়সৰ পৰা এনে ধৰা প এনে ধৰে আহে মানে হয়।
ধৰা পৰাৰ। কথাটোতো মই সেনেতে ক'ব নোৱাৰিম তোমাক। এনে আইডিয়া নাই চল্লিশ পঞ্চাশ বছৰ মানৰ পৰা চাগে আহে চাগে আৰু।
উ এই চুগাৰটো এনে দেখা কাৰ বহুত বেয়া আৰু চুগাৰ। তোম ধৰি মিঠা চোকে বেছি ফেটটোও ফেট যায় ন তোমাৰ।
অ অ সেইটোৱে ডেঞজাৰ বেমাৰী বিলাক চুগাৰ হওক। থাইৰড থাইৰড টো থাইৰড তটো মানে ডেঞ্জাৰ আৰু মানে এইবিলাক বহুত বস্তু মানি। বলা গ মানে।
চাই চিন্টি খাব লাগে ন। আৰু থাৰ্ডত হলে এনে কেনেকুৱা কেনেকুৱা টাইপৰ বস্তু খাব লাগে জানা নেকি? থাৰ্ডত হলে।
এ সেইটো গম নাপা আৰু তুমি মে খোজ কঢ়াটো মেইনটেইন কৰিব লাগিব। ত ডেইলি খোজ কাঢ়িবই লাগিব তোমাৰ।
থাৰ্ডয়দ হলে।
উম উম থাৰ্ডৰদ মানে দুটা আছে এটা মানে খীন থাৰড থাকে আৰু এটা শকত। থাইৰইড থাকা মানে। কিছুমান মানুহ মানে এনে শকত হৈ যায় নাই। কিছুমান সেইটো ঠাইডত থাকে কিছুমানৰ শকত হোৱা ঠাইডত আৰু কিছুমান খীণ থাকে স কিছুমান সটো মানে শিন থঠাইডত থাকে।
অ মানেথাইৰদ মানে দুটা থাকে। মানে এটা হ'লে মানে শকত হৈ যায় মানুহটো। আৰু এটা হলে মানুহটো ক্ষীণ হৈ যায় আৰু।
আহ খি ন হৈযায় সেনে কৰা।
আৰু এইবিলাক বস্তু এনে ঠিক হোৱাৰ চলিউচনটো আছে নাই এইবিলাক বস্তু।
আছে আছে আছে। এইবিলাক তুমি মানে মেইনটেইন কৰিব লাগিব পুৰা। টাইম মেইনটেইন কৰিব লাগিব। দেইলি খোজ কাঢ়িব লাগিব। ব একমটাইমত কৰিব লাগিব। যি বস্তু খাব নালাগে সেইবিলাক তুমি খাব নোৱাৰা আৰু মানে। সেইবিলাক খোৱা এৰি দিব লাগিব।
মানে ধৰি লোৱা অ মানে ধৰি লোৱা চুগাৰ আৰু। আৰু মানে ধৰি লোৱা থাইৰদ চাইৰদ হ'লে মানে তুমি মানে তোমাৰ। যিমান পইচা থাকিলো তুমি ঠিক কৰিব নোৱাৰা। যিটো তুমি নিজে মেইনটেই নক ন।
অ অ সেইটো মেইনটেইন কৰি চলবা লাগব আৰু মানে এনে। চুগাৰৰ চান্স থাকে তোমাৰ ইনচুলিন ললে। ইনচুলিন ললে ভাল হোৱাৰ চাঞ্চ থাকে মানে। আৰু মানে সে নিজৰ ওপৰত কথা আৰু মানে খৰচা কিমান বা লয় এনে বেজী বিলাকত। গম নাপাওঁ।
আচ্ছা মানে এইবিলাক বিজি ললে মানে তোমাৰ এইবিলাক ঠিক হোৱা চানস থাকে আৰু আচ্ছা আচ্ছা। আৰু কি বুলি কয় তোমালোকৰ এতিয়া তোমালোক যে মাহি যে এতিয়া বৰ্তমান ঠিক হৈছে ন আগত।
অ অলপ মানে উ আমি। তেন কৰা লাগব মানে এতিয়া ফাল তো।
মেইনটেইন কৰিব লাগিব। তুমি গৈছা নে নাই পিছাৰ খবৰ ল'ব খবৰ ল'ব গৈছিলা তুমি।
অ মইতো আছিলো একেদিন মাহি লগতে লাগি আছিলো। আহ আহ হস্পিিতালতে মানে উম
কি বুলি কয় এই যে তোমাৰ এইটো আ মাহী। আজাৰ গোহিনীত থাকে নে?
আজাৰ আৰু তোমাৰ হে আজাৰৰ এটা সেই আছে মানে এই যে এ গধূলি বজাৰ বুলি কয়। আজাৰৰ যিটো মানে সেই আছে পুলিচ ষ্টেচন আছে। পুলিচ ষ্টেনচনতটো নাপাওঁতে তাৰমানে আই চি আই চি আই বেংক পায়। সেই বেংকটোৰ কাষৰ গলিটোতে থাকে।
অ মানে সেইখিনি মাজতে থাকে আৰু আচ্ছা আচ্ছা।। পিছে তুমি মানে তাতে গৈছিলা নে এনেই আজৰা চাইডে।
অ গৈছো আগতে গৈছো বহুত এইটো বছৰতো গৈছো কেইদিনমান হল আগতে গৈছো আৰু।
উ আজাৰাৰ তোমাৰ এনেকৈ যাব লাগে ন এই কি জালুকবাৰী হৈ ৰাণী হৈ। নে যাব লাগে।
আহ অ সেইটো চাইডে সেইফালে দি যাব লাগে। তিয়া পৰা ভাল হৈছে ৰাস্তা অ ধুনীয়া ধুনীয়া ৰাস্তাতটো তেতিয়া বহুত আৰু যিখিনি ধাৰাপুৰ চাৰিআলি আছিল‌ মানে আজৰে নাপাওঁতে সেইখিনিও এতিয়া পুৰা একদম মানে বেলেগ মজা কৰি দিছে একদম মানে ধুনীয়া লগাই হৈছে মানে গ'ল্ড এটা চাক চাৰ্কেল বনাই দিছে মানে সেইখিনিত
এই আৰ দিছপুৰৰ এইুপাৰ্ট এই গল চাৰকল এটা আছে মে ইউটল মানে। সেনেকুৱা টাইপৰ মানে বিধান বিধানসভাৰ অফিচ অফিচটো যে বনাইছে। সেইটো সেইখিনি মানে সেই সেনেকা টাইপত বনাইছে মানে বহুত ধুনীয়া কৰি দিছে। ভাল লাগে যাই কিনে পুৰা দীপৰ দীপৰ বিলটো অলপ চলপ দেখা পাই থাকে। তাৰে পিছত ট্ৰেইন চেইন যোৱা যাই থাকে আৰু এ গুৱাহাটী ইউনিভাৰ্চিটি। খনো দেখা পাই অলপ
অ অ আৰু কি বুলি কয় গুৱাহাটী ইউনিভাৰ্চিটিত তোমাৰ এইবাৰ সেই আহি আছে এনতম এম কম এম বি ষ্টাৰ্ট হল নেকি এমকম ষ্টাৰ্ট হল নেকি? এক্জাম ষ্টাৰ্ট হৈছে চাগে এতিয়া হ'ল চাগে ন। উম হম
কম চেম কম কৰিবৰ কাৰণে।
তাৰ পৰা যদি এম বি এ চেম বি এ কৰিলে এনে ভাল হয় নে বেয়া হয় মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা।
গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা মোৰ মানে সেই আৰু অসমৰ পৰা মানে কৰাৰ ইমান সেই নাই আৰু মানে অসমত ধৰা ইমান কোম্পানী চোম্পানী বিলাক নাহে। তুমি যদি ভালকে কৰিব খুজিছা না তেতিয়া বাহিৰৰ পৰা কৰা কলকাতা দিল্লী মুম্বাই চুম্বাই বিলাকৰ পৰা ক'ৰা